হেল্ল'
হয় কওক হেল্ল, হয় কওক।
সোনি পাইছেনে বাৰু? হেল্ল'
হেল্ল'ঊ হেল্ল' আপুনি শুনা পাইছে?
পাইছো পাইছো ক'ক।
হয় ক'ক?
আহ কি কৰিছে?
অ আছো মই এনেই ঘৰতে।
অ শুই উঠিলা
হয় শুই উঠিলো।
চাহ খালো আৰু শুই আছো বতৰ ভাল নহয় এয়া আৰু বৰষুণ দি আছে।
তাকেহে বতৰ বহুত বৰষুণ দেই মই একেই বৰষুণ দিচে আৰু শুই উঠিছো। চাহ মান খালো আৰু খাই পেলাই এতিয়া। আপোনাৰ কলেজলৈ যোৱা কথা ভাবিছো কিন্তু ইমান বৰষুণত কেনেকে যাওঁ বাৰু তাকে যাবলেও অলপ অসুবিধা হ'ব বৰষুণ। তাকে বোলো আপোনাৰ লে ফোন তাকে কৰচোন। অলপ টপিক এটা আৰম্ভ কথা অলপ পালো বুলিয়ে ভাবিছিলো।
উম
মানে আমাৰ মানে বৰ্তমান সময়ত অসমৰ যোগাযোগ আৰু যাতায়ত ব্যৱস্থাটো কেনেকুৱা ধৰণৰ আছে মানে। সেই বস্তুটোৰ ওপৰত মানে কথা পাতো বুলি ভাবিছিলো তাৰ ওপৰতে এতিয়াতো ইমান বৰষুণ দিছে হয়নে নাই।
হয় হয়
আগতে মানে কি হয় ইমান বৰষুণ যদিহে যোনটো আমি যোগাযোগৰ বাবে। নেটৱৰ্ক ব্যৱস্থা আছিলে আমাৰ সেইটো মানে কি হল দিয়াৰ লগে লগে কমি যায় নেটৱৰ্কটো কথা চথা শুনি নাপায় ভালকে। ত আজিকালি আজিকালিটো তেনেকুৱা নহয় বহুত দবা পিতা বৰষুণ দিছে। তথাপিও আমি কথাবিলাক শুনি আছো স্পষ্টকে আপোনাৰ। উমহ্‌ হেল্ল এইটো খে বছ স্তুটো ওপৰত হেই মানে যোনটো, ৰীভলোৱেচন হৈছে মানে সেই ওপৰত মই আপোনাক লগ পাতিম বুলি ভাৱিছিলোঁ। আপোনি ক'ব নেকি তাৰ বিষয় অলপ? ভালকে
অ হয় এতিয়া চাওক যোগাযোগ ব্যৱস্থা হওক বা যাতায়াত ব্যৱস্থা দুইটাই যদি আমি চাবলৈ যাওঁ বৰ্তমান সময়ত ত আগতকে উ নিশ্চয় বহুত খিনি বহু গুণে বৰ্তমান সময়ত আগবাঢ়ি গৈছে বা উন্নতি হোৱা দেখা গৈছে।
হয় হয়।
আমি বিভিন্ন ক্ষেত্ৰতে হওক এতিয়া যোগাযোগ ক্ষেত্ৰতে হওক আগতে মানুহে এঠাইৰ পৰা আন ঠাই যাবলৈ যোগাযোগৰ কাৰণে হওক বা যাতায়তৰ কাৰণে মানুহে এ চাইকেল ব্যৱহাৰ কৰিছিলে, ত যোগাযোগৰ কাৰণে চিঠি পত্ৰ ব্যৱহাৰ কৰিছিলে। এতিয়া কি হৈছে মানুহে অতি কম সময়ৰ ভিতৰতে যোগাযোগৰ ক্ষেত্ৰত ধৰক এতিয়া আমাৰ ফোন আহিলে। মোবাইল ফোন আহিলে কম্পিউটাৰ ইমেইল এইবিলাক বিভিন্ন ধৰণৰ অতি ছেকেণ্ডৰ ভিতৰতে আমি এ এঠাইৰ পৰা আন এঠাইৰ মানুহৰ লগত আমি যোগাযোগ সংস্থাপন কৰিব পাৰোঁ। হয় আৰু তাৰ উপৰি যদি যাতায়াতৰ কথা কবলৈ যাওঁ ত আমি ক্ষতি কম সম সময়ৰ ভিতৰতে এখন ঠাইৰ পৰা আন এখন ঠাই লৈ আমি অ অ আমি যাতায়াত কৰিব। উম, আ বাছ, ৰে'ল বা মটৰ চাইকেলৰ জৰিয়তে। অতি কম সময়ৰ ভিততে আমি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব পাৰো ত' সেইটো ক্ষেত্ৰতে যদি চাবলৈ যাওঁ আজিৰ পৰা দুই তিনিটা দশকতকে বৰ্তমান সময়ত বহুত খিনি। আ, এতিয়া আমাৰ যোগাযোগ ব্যৱস্থা আৰু যাতায়ত ব্যৱস্থা বৰ্তমান সময়ত বহুতখিনি আগবাঢ়ি গৈছে।
হয় আপোনাৰ এইটো জোনটো আপুনি কলে হলে ন বহুত উন্নতি হৈছে সেইটোতো আগৰ স্তৰ দিনত যদি চাব যাওঁ আগৰ দিনতো মানুহে আহ গ গৰু গাড়ী, ঘোঁৰা গাড়ী আনকি ঘোঁৰাৰ পিঠিত উঠি পেলাই মানুহ যে অহা যোৱা কৰিছিলে। তেতিয়াৰ পৰাই প্ৰথম আৰম্ভণি হৈছিলে বিপ্লৱৰ, তাৰ পিছৰ পৰা অ অলপ অ যোনবিলাক মানে মানুহে টাইম দিছি- আছিলে বিজ্ঞান বৈজ্ঞানিক বিলাকে চিন্তা চৰ্চা কৰি চাইকেল তাই কেনেকৈ চলাব পাৰে সেইবোৰ ব্যৱস্থা কৰে ইয়াৰ। চাইকেলখন ওলোৱাৰ পিছতে আকৌ হা পেণ্ডেন মটৰ ইঞ্জিন এইবোৰোতো বনালে। তাৰপিছত সেইবোৰ বনাই পেলাই। এ ইমান আগবাঢ়ি গল যে বৰ্তমান আজি আৰু অ তিনিচুকীয়া চাৰিক ছয়চকীয়া দহচকীয়া বৰ্তমান যিমান তেনে ধৰৰ গাড়ী আছে চব চব মানে। উজ দেখা অৱস্থা মানে এতিয়া আ মানে পৰিবহন ব্যৱস্থাৰ বহুত উত প্ৰভাৱ কৰিছে। আগৰ তুলনামূলক হলে এতিয়া আপুনি আমাৰ দিনতকৈ ৰাস্তা, ৰাস্তা পথ সেইবিলাকো উন্নতি হৈছে। পৰি ব্যৱস্থাৰ আৰু অ ৰাস্তাত যোনবিলাক চলা গাড়ী বাহ যান বাহন তেনেকুৱাতো আমাৰ আজিকালি বৰ্তমান অভাৱে নাই। এ লগতে আগতে আমি জলপথ বুলি ক'বলৈ গ'লে সে সেয়াৰ পৰা যাওঁ। নদীৰ চদী পাৰ কৰিবলগীয়া হলে আমি নাও দি যাওঁ নাও। এতিয়াতো বৰ্তমান তেনেকুৱা অ ইমান মানে নাৱদি যোৱা বৰ্তমান ইমান দেখা নাযায়। বেছিভাগ গাঁৱতহে দেখা যায় আৰু।
যদি চাবলীয়া জলপথৰটো, যদি চাবলে যায় আপুনি আগতে যেনেকে নাওঁ আছিলে ত এতিয়া নাৱৰ ঠাইত এতিয়া এনেকে আমাৰ উম ফেৰি ওলালে বা বহুত ডাঙৰ- ডাঙৰ এতিয়া জাহাজসমূহ ওলাইছে বৰ্তমান, ত এতিয়া চাওঁ আমাৰ দেশৰে হওক আমাৰ দেশত যিখিনি আমাৰ আমি ইউজ কৰি থকা পেট্ৰলে হওক, ডিজেল হওক এনেই আমাৰ এ তেল জাতীয় সামগ্ৰী বে বেলেগ এখন দেশৰ পৰা ৰপ্তানি কৰা হ'য়, আমাৰ দেশৰ কাৰণে আমদানি কৰা হয়, সেইখিনি বেলেগ ধৰক ইৰাণ ই তেল সেইবিলাক দেশৰ পৰা সেই আপোনাৰ জলপথেৰে সেই বস্তুটো অনা হয়। ত হিউছেমাম তত ত সেইখিনি বস্তু জলৰ পথেৰে অনা হয় কাৰণ যাতায়ত ব্যৱস্থাটো উন্নতি হৈছে ডাঙৰ -ডাঙৰ একদম বিজ্ঞান সন্মতভাৱে যিবিলাক জাহাজ তৈয়াৰ কৰা হৈছে ত সেইবিলাকৰ জৰি়য়তে এ সেইবিলাক বস্তু আমাৰ ইয়ালৈ অনা হয় কাৰণ আগতকে যিহেতু যাতায়াত ব্যৱস্থাটো সেইবিলাক তাত বিজ্ঞানসন্মত ভাৱে ব্যব ব বি বিজ্ঞানসন্মত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি বস্তু উন্নতি কৰিছে।
অঁ হয়।
ক্ষেত্ৰতো দেখা যায় যে আমাৰ যাতায়ত ব্যৱস্থাটো বৰ্তমান সময়ত বহুতখিনি উন্নতি হৈছে এতিয়া।
হয় ন নহয় ঠিকেই কথা কৈছে, এইটো বস্তুৱে মই মানে ভাবিছো
তে যেনেকে এতিয়া আপুনি কলে প্ৰথমতে, যেনেকে বৰষুণ দিলেই হওক বা বিভিন্ন অসময়তে বহুত জেগাত এতিয়া নেটৱৰ্ক নোপায় কিন্তু বৰ্তমান সময়ত যদি চাবলৈ যে বহুত ৰিয়াৰ জেগা আৰু কম ম জেগাত হে কিছুমান জেগাত নেটৱৰ্ক নাপায়, তাৰ উপৰি আজিকালি সময়ত চব জেগাতে দেখা পোৱা এতিয়াটো নেটৱৰ্কৰ আপোনাৰ ফাইভ জি লৈকে আপডেট হৈ গৈছেগে, ত' সেইটো অ হয় ত এটা সময়তটো এটা সময়তটো টু জি থ্ৰি জি সেইটো সময়ত বহুত মানে শ্ল' আছিলে এনে আমি কিবা এটা ভিডিঅ' চাবলে হওঁক বা গান এটা শুনিবলৈ হওক। বহুত টাইম ৱেট কৰিব লাগে, কিন্তু আমি এতিয়া বৰ্তমান সময়ত বিভিন্ন ডাঙৰ ডাঙৰ ডাঙৰ ফাইলচ বিলাক ডাউনলোড কৰিবলৈ হওক বা কিবা কৰিবলে হওক অতি কম সময়ৰ ছেকেণ্ডৰ ভিতৰতে আমাৰ কাম বিলাক হৈ যায়।
ঠিক আছে তেতিয়া চলাইছিলো তেতিয়া ইউটিউব অন কৰিছিলো ইউটিউব বুলি এটা বস্তু আহিছিলে ধৰি ব পৰা নাই কি বস্তু তাত চাইছো চাৰ্চ কৰিছো চাৰ্চ কৰাৰ লগে লগে মানে ভিডিঅ' বেলেগ সোমাইছে ভিডিঅটোৰ যোনটো থাম্বনেল, থাম্বনেলটোৰ মতে লডিং হৈ আছে লডিং হৈ থাকে লডিং হৈ থাকে। যিটো চলে চলাই আকৌ উল্টাই মোক হে, সেনেকেই চলাই, ফাৰ্ষ্ট টাইম যেতিয়া, ভিভো আৰু যেতিয়া ভিভো আৰু ইনফিনিক্স স্মাৰ্ট কৰিছিলে নিউ পামহে বুলি, ত তেতিয়া ফৰ যিটো তাৰ যোনটো অৰিজিনেল ফৰ্তি কৰি সেইটো তে তাত পাইছিলো তেতিয়া এই গ তেতিয়া পৰা মনটো মানে ফূৰ্তি লাগি গৈছে আৰু অ সেনেকেও ফৰি দিব লাগে জ ল বুলে, ঘৰৰ ওপৰত নি পেলাই থৈ দিও মোবাইলটো তেতিয়া হয় ওপৰত মোবাইলটো ডাঙি কিন্তু যেতিয়া ফৰ জি আহিলে তেওঁ তেতিয়া মানে অ মোৰে মানে একোৰ কৰা নিচিনা আৰু দেখিলো ফাৰ্ষ্ট টাইম ভিডিঅছ এতিয়া ডাউনলোড কৰিবলে বেছি টাইম নালাগে। তাৰপিছতবোৰ আৰু মকেৰি গে অ এতিয়া বৰ্তমান ফাইভ জি বৰ্তমান চলি আছে আৰু পিছত তেওলোক ছিক্স জি ওপৰতো আহি তেনে গোৱা আহ। ইণ্টাৰনেটৰ কথা বা য যোগা যোগ ব্যৱস্থা তাৰ মানে কথা কবলৈ গলেতো বহুত আৰু ভৱিষ্যতে দেখা পাবলে আছেই ইয়াৰ ওপৰত।
উম আৰু যোগাযোগ ব্যৱস্থাৰ জৰিয়তে আমাৰ এতিয়া যেনেকে বিভিন্ন ব্যৱসায় ক্ষেত্ৰতে হওক বা আমাৰ স্বাস্থ্যৰ অঁ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতে হওক বহুতখিনি আগবাঢ়িছে। ত আমি এতিয়া ধৰি লওক আমাৰ যদি কিবা বেমাৰ হয় বা চিকিৎসাজনিত কাৰণত যদি আমাক কিবা এটা প্ৰয়োজন হয়। ধৰক আমাৰ ব্লাডে প্ৰয়োজন হ'লে বা বিভিন্ন বস্তুৰ প্ৰয়োজন হলে আমি। অ যোগাযোগৰ জৰিয়তে বিভিন্ন ঠাই বা বস্তুটো অতি কম সময়ৰ ভিতৰতে আনিব পাৰো বা ব্যৱস্থা কৰিব পাৰো এইটো যোগাযোগৰ জৰিয়তে বা যাতায়াত ব্যৱস্থাৰ জৰিয়তে।
সেইটো সম্ভৱ হব পাৰিব আহ আৰু যোগাযোগ ব্যৱস্থাৰ ম আপুনি বহুতখিনি কলে এতিয়া ধৰি লওক যাতায়ত ব্যৱস্থা হয় যাতায়তৰ ব্যৱস্থাৰ কথা কয় আছিলা। আপুনি যেনেকে জাহাজ চলে আ এ উৰাজাহাজ বাচ চলে, ৰেল চলে, গাড়ী চলে ইমান খিনি মানে হৈছে। তাৰ লগতে আৰু। আগৰ দিনততো এনেকুৱা নাছিলে ন চৰাই উৰি যোৱা হে থাকে। এতিয়া দিনত আৰু উৰা জাহাজ টাইপৰ বস্তু নাছিলে ন এতিয়াতো এতিয়াতো যেনেকুৱা ধৰ ফাইটাৰ চি প্লেন হলিকপ্টাৰ। ত আকাশী পথটো মানে ইয়াত চাবলৈ গলে কিমান মানে ডেভলপ হৈ কাষতিবোৰ উৰি যাব পৰা হল আগৰ দিনত যোনটো লেবেলত মানে গৰু গাড়ী, ঘোঁৰা গাড়ী লৈছিলে। আৰু এতিয়াৰ লেভেলটো ন এতিয়াৰ লেভেলটো একদম আকাশেদি উৰি যাব পাৰে। যত যাওঁ বুলি কলে দেলহী মুম্বাই যাবলৈ লাগে মাত্ৰ পাঁচ মিনিট দহ মিনিট। কেনেকুৱা লাগিব ইয়াৰ পৰা? চাবলৈ গলে তপক দি। উম
ধৰক বহুতো হাই স্পীডত পাৰ আৱাৰ আপোনাৰ তিনিশ চাৰিশ কিলোমিটাৰ যত বিভিন্ন ধৰণৰ মেট্ৰ' ট্ৰেইনো ওলাইছে বৰ্তমান। সেইবিলাকৰ জৰিয়তে। সময়খিনি বহুত কম সময়ৰ ভিতৰতে কাম বিলাক হৈ যায়। আৰু আমাৰ বহুতখিনি সুবিধাও হৈছে।
তাকে বহুত খিনি উন্নতি হোৱা দেখা গৈছে প্ৰথম পৰা। দেখা পাইছে তাৰ আগৰ সকলোকে বা তাৰ আগৰ এটা বোৰৰ পঞ্চাশ বছৰৰ আগতে বহুত মানে ইমান মানে একো নাছিল। বুলি ক'ব পাৰে তাৰ পৰা এতিয়া বৰ্তমান ৰিচেণ্ট পঞ্চাশ বছৰৰ মানে গোটেই দেশখনৰ যোগাযোগ ব্যৱস্থা আৰু যাতায়ত ব্যৱস্থা বহুত বহুত পৰিমাণে উন্নত হোৱাৰ কাৰণ। তাকেহে আৰু
বাৰু ভাল লাগিল কথা পাতি আপোনাৰ লগত।
কথাবোৰ আপুনি ভালকৈ বুজাই দিছে। বুজি পাই ভাল লাগিলে মোৰ।
হয় হয় আৰু বিভিন্ন ধৰণৰ এনেকুৱা টপিক থাকিলে মোক ফোন কৰিব আপুনি।
বাৰু। ঠিক আছে দিয়ক আজিলে ৰাখিলো।